হেল্ল'! অঁ শুনা পাইছা নাই? অ শুনা পাইছা নাই? হেল্ল!
অ অ শুনিছো শুনিছো শুনিছো কোৱা? এয়া তোমাৰ এনেই ফিল্ডৰ ফালে ওলাই আহিছিলো অকনমান।
অঁ অঁ ভাত পানী খালা?
উম ভাত পানী খালো খালো তুমি কি কৰিছা।
এ মই তোমাৰ এই এনেকুৱা গৰম উঠিছে ফেনৰ তলতে শুই আছো সেইটো কাৰণে।
অঁ অঁ
উম বাকী খবৰ খাতি।
খবৰ খাতি আছো আৰু ভালেই।
অঁ অঁ
তোমাৰ কেনেকুৱা?
মোৰো ভালে ভালে বাৰু দেই।
উম।
তাকে সেই বহুতদিন ফোন চোনো কৰিবলৈ সময় পোৱা নাছিলোঁ যে তোমালৈ। তাকে আজি বোলো ফোন এটা কৰোঁ বুলি ভাবিলোঁ।
ঠিকে আছে ঠিকে আছে।
অঁ মানে সেই কথা এটা আলোচনা কৰিবলগীয়া আছিলে মেইনকে।
অ কি কথা
এই মানে ধৰি লোৱা এতিয়া যে অনলাইন যে শ্বপিং ব্যৱস্থাটো।
অহ অহ।
এতিয়াতো অনলাইন শ্বপিং তটো বহুত জনপ্ৰিয় হৈ গৈছে গম পাইছে। আমাৰ সমাজত গতিকে ইয়াৰ বিষয়ে অকণমান আলোচনা কৰিবলগীয়া আছিলে মানে।
অ ঠিকে আছে ঠিকে আছে।
অ এতিয়া তোমাৰ কি হৈছে। আজিকালি একেবাৰে সৰুৰ পৰা আৰম্ভ কৰি একেবাৰে বয়জ্যেষ্ঠ লোকসকলে কি হয় অনলাইনতে বস্তুবলাক অৰ্ডাৰ দিয়ে গম পাইছে? অনলাইন শ্বপিং টো বেছ প্ৰফাৰ কৰে। এতিয়া চাবলৈ গ'লে অনলাইন শ্বপিঙৰ বাৰু সুবিধাও আছে দেই বহুত। এতিয়া তোমাৰ। আমি এতিয়া কোনো কিবা এটা বস্তু। গম পাইছা নাই অৰ্ডাৰ দিবলৈ আমি ঘৰৰ পৰা নোযোৱাকৈ আমি অ সেইখিনি আনিব পাৰো। হয় নহয় যি ক। যিকোনো সময়ত মানে আমি বিভি অঁ যিকোনো সময়ত বিভিন্ন ধৰণৰ সামগ্ৰী আমি। ক্ৰয় কৰিব পাৰোঁ মানে গম পাইছ নাই অনলাইন শ্বপিঙৰ ফলত। আকৌ ধৰি লোৱা এতিয়া আমাৰ যেনিবা কিবা কাপোৰ এযোৰ ভাল লাগিলে আৰু কিতাপ এখন ভাল লাগিলে বা তোমাৰ ধৰি লোৱা কিবা ইলেক্ট্ৰনিক সামগ্ৰী বা তোমাৰ ঔষধ খাদ্য মানে যি মন যায় আৰু আৰু গম পাইছা নাই আমি সকলো বস্তু অনলাইনতে মানে অনলাইনত উপ উপলব্ধ থাকেই
হয়
সেইকাৰণে আমি সকলো বস্তু আমি অনলাইনৰ পৰাই আমি ক্ৰয় কৰিব পাৰোঁ গম পাইছা
পাৰো পাৰো
আৰু মানে অনলাইনৰ তম আৰু অনলাইন শ্বপিঙৰ আৰু এটা সুবিধা কি গম পাইছ নাই তাত তুমি যেতিয়া কোনোবা এটা বস্তু অৰ্ডাৰ কৰিবা
হয়
টো কি কৰিব তোমাৰ কেছ অন ডেলিভাৰী মানে তোমাৰ ঘৰত আহি মানে বস্তুটো ডেলিভাৰ কৰি থৈ যাব তোমাৰ হাতত তোলাই থৈ যাব মানে গতিকে সেইটো এটা বহুত ভাল কথা গম পাইছ নাই ভাল এটা উপকাৰ বুলি ক'ব লাগিব কাৰণ এতিয়া এতিয়া তুমি চোৱা গোটেই সমাজখনৰ সকলো লোকেই এতিয়া তোমাৰ ব্যস্ত হয় নহয় সকলো লোক আজিকালি ব্যস্ত। গতিকে সেই হিচাপত যদি তোমাৰ ঘৰতে যদি কিবা এটা বস্তু ডেলিভাৰ কৰি থৈ যায় হি তোমাৰ প্ৰয়োজনীয় বস্তুটো যদি ডেলিভাৰ কৰেহি এনেহলে তাতকৈ আৰু সুখৰ বিষয়ে নাই আৰু নহয় জানো উম আৰু কিন্তু সেই অনলাইন তোমাৰ শ্বপিঙৰ আৰু এটা সুবিধা কি আছে গম পাইছা নাই
অহ
ধৰি লোৱা সেই তাত অনলাইনৰ তোমাৰ শ্বপিঙৰ বহুত এপ আছে হয় নহয় প্লেটফৰ্ম বহুত আছে গতিকে আমি কি কৰিব পাৰো সেই তাতো আমি দম মানে দাম দৰটো চাই ল'ব পাৰো মানে
বাৰু
কিমান ক'ত কম বেছিকৈ ক'ত কম সেইটো আমি চাই মেলি আমি তাত কম দামৰ বস্তুখিনি কিনিব পাৰো মানে বুজি পাইছা আৰু অ আৰু কি কি গম পাইছা নাই ইয়াৰ উপৰিও মানে বহু সময়ত কি হয় আমাক ৰেহাই দিয়ে মানে অফাৰ দিয়ে গম পাইছ নাই
হয় হয়
তাৰপিছত তোমাৰ সেই অফাৰত তোমাৰ মানে বস্তুবিলাক কম দামতো পোৱা যায় ধৰি লোৱাক কিছুমান ছিজনত তোমাৰ মানে অফাৰ দিয়ে বহুত বিগ বিলিয়ন দিয়ে দিয়ে ধৰি লোৱা তেনেকে তোমাৰ বহুত অফাৰ দিয়ে মানে সেইবিলাকত তোমাৰ কোনোবা এটা বস্তুৰ দাম প্ৰায় আধাৰ আধাতকৈও কমত দি দিয়ে গম পাইছা নাই কিছুমান বস্তু
কম দি হয় হয়
অ গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ অনলাইন যি শ্বপিং সেই শ্বপিং আমাৰ বহুত ধৰণৰ বহুত ধৰণে সহায় কৰে গম পাইছা কিন্তু ইয়াৰ লগতে ইয়াৰ লগতে কি হয় অনলাইনৰ কিন্তু কিছুমান অসুবিধাও আছে গম পাইছ
উম হয় হয়
তুমি অনলাইনৰ অনলাইন যি শ্বপিং সেই শ্বপিঙৰ অসুবিধাৰ বিষয়ে দুআষাৰ মান কোৱাচোন বাৰু
হয় এতিয়া কি হৈছে বৰ্তমান যুগত তুমি কৈছা যে অনলাইন শ্বপিং য়ে আমাৰ মাজত এটা জনপ্ৰিয়তা পাইছে মানে আৰু কি হৈছে অনলাইন শ্বপিঙত যেনেদৰে বিভিন্ন ধৰণৰ সুবিধা আছে ঠিক তেনেধৰণে আমি বহুতো অসুবিধাৰো সন্মুখীন হবলগীয়া হয় যে ধৰি লোৱা মানে মোৰ নিজৰ ক্ষেত্ৰতে হৈছে আজি এই কিছুদিনৰ আগত মানে মই এযোৰ কাপোৰ মানে ধৰা অনলাইন ত অৰ্ডাৰ দিছিলো মানে কি হয় মোৰ এই ভাগিন এটা আছে তালৈ জন্মদিন আছিলে মই বোলো এই দোকানত গৈ দৰদাম মাৰিবলৈও বৰ এটা সময় পোৱা নাছিলো মানে ধৰা মই অকমান ব্যস্ত হৈ আছিলো কামত সেই কাৰণে মই কাপো এযোৰ মানে চাই মেলি ভাল লাগিলে সেইযোৰ পোৰা দি দিলো চাইজটো মিলাই কিন্তু কি হল চাইজটো দিয়া কিবা খেলি মেলি হ'ল নেকি তাৰ পিছত অৰ্ডাৰটো আহিলে তিন চাৰি দিন মান আগত অহাটো আহিলে তাৰপিছত মানে মই কাপোৰযোৰ চালো
অ'
তাৰপিছত মানে কনফাম কৰিলো তাৰপিছত মই ধৰা ৰিটাৰ্ণ উলিষ্ট আছিলে সাত দিনৰ মই ৰিটাৰ্ণ কৰিব পাৰো তেতিয়াহলে কি হয় মই সাত দিনৰ ভিতৰত ৰিটাৰ্ণ পলিচি টো মানে এপ্লাই কৰি মই কাপোৰ যোৰ ৰিটাৰ্ণ কৰিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত মানে ইয়াত কনফাৰ্ম বুলি দেখা নাই কিন্তু কনফাৰ্মেশন কোনো ফোন বা কল নাহিলে তাৰ পিছত মই ভাবিলো নহয়। এনেদৰে যদি ৰেচপন্ঞ্চ নাপাও মোৰ পইচাটো এনে পানীত পৰিব আৰু কাপোৰ এনেই কিনা নিচিনা হব সেইবাবে মই ধৰা কাষ্টমাৰ কেয়াৰলে ফোন কৰি পেলাই মই কথাটো এনেধৰণ কলো যে এনেকুৱা তেনেকুৱা ৰিটাৰ্ণ পলিচটো ম এক্টিভেট হোৱা নাই তেতিয়া কাষ্টমাৰ কেয়াৰৰ মানুহে কলে যে হব কোনো টেনচন লব নালাগে। এনে সাত দিনৰ ভিতৰত কাপোৰ ঘূৰাই দিম কিন্তু তেনেকুৱা একো পদক্ষেপ আজিলে লোৱা নগ'ল। মই মানে ধৰা সেই কাপোৰযোৰ এতিয়াও ঘৰত পৰি আছে তেনেকুৱা ধৰণৰ বহুতো অসুবিধা হয় আচলতে। অনলাইন শ্বপিঙত তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে আৰু দু কেইটামান অসুবিধা তোমাৰ কি হয় আমাৰ সাধাৰণ ভাৱে চাবলৈ গলে। তুমি যদি নৰ্মেলি আমাৰ বজাৰলৈ যিটো অফলাইন শ্বপিং বজাৰলৈ গৈ যদি তুমি কাপোৰ কাপোৰ কিনো বুলি ভাবা বা বিভিন্ন কিবা সামগ্ৰী আনো বুলি ভাবা তেতিয়া কি হয় সেই বস্তুটোৰ আমি কোৱালিটিত টো আমি তাত চেক কৰি আনিব পাৰো নিজে হাতেৰে স্পৰ্শ কৰি আমি ধুনীয়াকে কোৱালিটিটো চাই আনিব পাৰো। পাৰো যে এইটো ভাল বাত ধুনীয়া হব। কিন্তু অনলাইন শ্বপিংৰ ক্ষেত্ৰত কি হয় তুমি যদি কিবা এটা বস্তু কিনিবলৈ যোৱা তেনেহলে তাত তুমি আচলতে অনলাইন অনলাইনত ৰেটিং চিষ্টেম আছে। আৰু সেই কি কৰে কোম্পানীয়ে বিভিন্ন লোকক পইচা দি পেলাই সেই ৰেটিংটো কৰায়। যে এনেকুৱা ফাইভ ষ্টাৰ ৰেটিং দি দিয়া ইমান টকা দি দিম। তেতিয়া মানুহে সেই ৰেটিংটো দি দিয়ে। তাৰ পিছত যেতিয়া মানুহে সেই সামগ্ৰীটো কিনিবলৈ যায় সেই ৰেটিংটো চাই তেতিয়া মানুহে যদি ভাল - ভাল ৰেটিং দে। সে মানুহে এনেও ভাবিব যে বস্তুতটো বহুত ভাল সেই কাৰণে মানুহে ভাল ৰেটিং দিছে। তাৰ পিছত কি হয় সেই তেনেকুৱাতে আচলতে মানুহে থগ খাই যায় ঠগন খাই মানুহে ধুনীয়াকৈ অৰ্ডাৰটো দি দিব। বা এই বস্তুতটো ভাল ৰেটিং আছে নিশ্চয় কোৱালিটিটো ভালেই হ'ব লাগিব। তেওঁলোকে অৰ্ডাৰ দি দিয়ে অৰ্ডাৰ দিয়াৰ পিছত কি হয় যেতিয়া বস্তু স্তুটো ঘৰত আহি পায় তেওলোকে মানে তেতিয়া ঠগন খাই যায় তেওলোকে তেতিয়াহে গম পায় যে কোৱালিটিটো তাত দেখুৱাই এটা ইয়াত হয় এটা। তেতিয়া তেওলোকে বুজি যে এই ৰেটিং বস্তুতটো মানে কি হয় পইচাৰ দ্বাৰা দিয়া হয়। আচলতে এইটো এটা বিজনেচ। যিহেতু বিজনেচটো সফল হবলৈ হলে তুমি ইনভেষ্ট কৰিবই লাগিব। তাত মানে সেই তেনেকুৱা ধৰণে ইনভেষ্ট কৰা উপৰিও কি কৰে বিভিন্ন মানুহক পইচা দি পেলাই সেই ৰেটিংটো কৰাই লয় ৰেটিং কৰাই দিলে কি হয় মানে মানুহে এতিয়া সেই বস্তুটোৰ প্ৰতি মানে ধৰা আকৰ্ষিত হ'ব।
আকৰ্ষিত হবই।
আকৰ্ষিত হোৱাৰ লগে - লগে সেই বস্তুটো চেলিংটো বেছি হৈ যাব বিক্ৰী বেছি হব। আৰু কি হয়। কেতিয়াবা তোমাৰ ধৰা অনলাইন শ্বপিঙত এটা প্ৰধান অসুবিধা হয়। তুমি যেতিয়া ইলেক্ট্ৰনিক কিছুমান বস্তু আনিবা তেতিয়া ধৰা তুমি যদি কিবা বস্তু এটা আনিলা তোমাৰ বেয়া হ'ল সেই বেয়া হোৱা বস্তুটো তুমি তুমি এনেও ৰিটাৰ্ণ কৰিবা বা এক্সচেঞ্জ কৰিবা তেতিয়া কি হয় তুমি যিটো বস্তু টো ৰিটাৰ্ণ কৰি দিবা সেই বস্তুটো হয়তো আন এজন ব্যক্তিক আকৌ নিউ ডেলিভাৰী হিচাপে যায়। তেতিয়া কি হয় সেই ব্যক্তিজনেওতো সেই একেটা বস্তু য়ে পায় বেয়া বস্তুতোয়ে পায় আৰু কেতিয়াবা কি হয় কিছু কিছুমান সামগ্ৰীত যেতিয়া এনেদৰে ইঠাইৰ পৰা সিঠাই লৈ একেৰাহে গৈ থাকে সেই বস্তুটোত ৰিটাৰ্ণ পলিচিটোৱে একেবাৰে নাইকিয়া কৰি দিয়ে মানে ৰিটাৰ্ণ কৰা ব্যৱস্থা নাথাকে তেতিয়া কি হয় সেই মানুহজনে যেতিয়া দুহেজাৰ টকা দি ইলেক্ট্ৰনিক বস্তুটো ল'ব যেতিয়া সেই বস্তুটো বেয়া ওলাব তেওঁ কি হয় যি কষ্টৰ ধনেৰে বস্তুটো কিনিছিলে সেই তাত পানী পৰা নিচিনা হৈ
হয় হয় একদম তুমি এইটো
লোকচান হৈ পৰে
উম উম তাকে তুমি এইটো এটা গুৰুত্বপূৰ্ণ কথা কলা যে তোমাৰ এই কিছুমান মানে বস্তু বিলাক আমাৰ আকৌ ৰিটাৰ্ণ দিয়া বস্তু বিলাক আকৌ মানে তোমাৰ নতুন মানুহলৈ যায় হয় নহয় সেইটো আচলতে সেইটো আচলতে এটা বহুত ডাঙৰ প্ৰব্লেম আচলতে সেইবিলাক তোমাৰ বস্তুবিলাক আকৌ কোম্পানীক ঘূৰাই দিব লাগে হয় নহয় কিন্তু সিহঁতে তোমাৰ এনেকুৱা কাম কৰিছে সেইটো এটা বেয়া হৈছে বাৰু দেই আৰু তোমাৰ অনলাইনত তোমাৰ আৰু কেইটামান অসুবিধা আছে সেইকেইটা মই তোমাক কৈছোঁ দেই মানে মোৰ মানে মনত আছে মানে সেইকেইটা মই ক'ব লাগিব নিশ্চয় নে তোমাৰ কি হয় কিছুমান বস্তু তোমাৰ এনেকুৱা থাকে যে তোমাৰ ছবিত ভালকে দেখুৱাই তোমাৰ মানে মোবাইলত ফটোত তুমি ভালেই দেখিবা কিন্তু তোমাৰ তোমাৰ মানে ডেলিভাৰী যিটো বস্তু হ'ব সেই সামগ্ৰীটোৰ মাজত কিন্তু কিছুমান পাৰ্থক্য দেখা যায় মানে সেই অনলাইনত তোমাৰ ছবিত দেখা ফটোখন আৰু ৰিয়েলকৃ অহা ফটোখনৰ মাজত মানে বহুত পাৰ্থক্য থাকে গম পাইছা নাই গতিকে সেইটো সেইটো এটা প্ৰব্লেম হয় আৰু কি হয় কিছুমান কোৱালিটি বহুত বেয়া আহে মানে একদম বহুত নিম্নমানৰ সামগ্ৰী আহে কিছুমান সেইটো এটা প্ৰব্লেম আৰু আৰু এটা আৰু এটা প্ৰব্লেম হৈছে কি ডেলিভাৰ যিটো ডেলিভাৰী হয় সেই ডেলিভাৰী তোমাক মানে বহুত দেৰি হৈ যায় কিছুমান ডেলিভাৰী
দেৰি হৈ যায় অ
সেইটো এটা প্ৰব্লেম হয় আৰু এটা কি হয় এ তুমি কৈছা যে কেতিয়াবা বেয়া বস্তু আহে মানে যেনে উদাহৰণস্বৰূপে সেই ৰিটাৰ্ণ কৰা বস্তুটো আহি যায় এজন মানুহে ৰিটাৰ্ণ কৰা বস্তুটো আন এজন ব্যক্তিলৈ যায় সেইটো এটা কথা গতিকে সেই তেনেকুৱা ধৰণৰ তোমাৰ বহুত মানে তোমাৰ হেৰি থাকে মানে অনলাইনৰ বহুত অসুবিধা থাকে গম পাইছা সেইটো কাৰণে সেইটো কাৰণে মানে কি কৰিব লাগে আমি কেৱল বিশ্বাসযোগ্য ৱেবছাইটতহে মানে বা বিশ্বাসযোগ্য এপ এপাদ সেই বস্তুবিলাক অৰ্ডাৰ দিব লাগে
হয় হয়
ফ্লিপকাৰ্ট এপটো ভাল কিন্তু তাত তোমাৰ ভাল বস্তু আহে অ গতিকে তেনেকুৱা এনেকুৱা ধৰণৰ ট্ৰাষ্টেড এপৰ পৰা তোমাৰ বস্তু দিব লাগে এমেজনৰ পৰা বস্তু দিব পাৰোঁ গতিকে সেইখিনি আৰু কথাখিনি কিন্তু মানে সেই আমি অনলাইনৰ বস্তুৰ লগত কৰিব লাগে কিছুমান কথা সাবধানতা লব লাগে গম পাইছা নাই ধৰি লোৱা তোমাৰ আমি কিবা এটা বস্তু অৰ্ডাৰ দিয়াৰ আগত সেই ৰিটাৰ্ণ পলিচি আছে নাই সেইটো বস্তুটো চাই ল'ব লাগে
চাই লব লাগে হয়
তাৰপৰা তোমাৰ মানে তোমাৰ সেই বস্তুটোৰ বিষয়ে ভালকৈ তুমি অধ্যয়ন কৰি চাই ল'ব লাগে হয় নহয় বিৱৰণখিনি ভালকৈ চাই ল'ব লাগে আগৰ তাত যিবিলাক ৰেটিং থাকে কিছুমান ভাল ৰেটিঙ থাকে ৰিয়েল ৰেটিঙ সেইবিলাকো চাই ল'ব লাগে আৰু কি হয় কিছুমান তোমাৰ মানে অচিনাকি লিংক থাকে, সেই লিংকবিলাকত ক্লিক কৰিব লাগে আৰু নালাগে আৰু কি হয় কিছুমান নিজৰ টি পি পিন বা বেংকৰ কিবা গোপন তথ্য সেইবাক শ্বেয়াৰ কৰিব নালাগে বুজি পাইছা, গতিকে সেইখিনি কথা আমি আচলতে সাৱধানতা হিচাপে ল'ব লাগে আৰু অনলাইন শ্বপিঙৰ মানে সময়ত, গতিকে সেই খিনি কথাখিনি আমি সেইখিনি কথা যদি আমি ভালকৈ চাওঁ সেইখিনিৰ ওপৰত যদি আমি গুৰুত্ব দিওঁ, তেনেহ'লে আমাৰ অনলাইনৰ পৰা একো অসুবিধা নহ'ব চাগে গতিকে সেইখিনি আৰু কথাখিনি বাকী আজি কেনেকুৱা পালা কথা পাতি
উম ভালে লাগিলে ভালে লাগিলে।